অ, এ ভাত, পালে খাই আহি শুইচোহি আৰু,
যাওঁ। ভাত কেইটা খালো। তাকে আজি ভাগৰ লাগিছে। আজি একে দিনটো বহুত কষ্ট হল বিশ্বাস, কি কাম মানে মানে, কাম বা এইটো কামেই হ'ব আৰু এটা। নতুন বস্তু এটা মানে, হৰি, কৰিম বুলি ভাবিছো কি বুলি কৈ আৰম্ভ কৰিম। আমাৰ ৰহা, ৰহা চিনি পোৱা।
উম উম ৰহা পাও
অহা, চাৰিআলিতে মানে সৰুকে গুদাম এটা বেছি লবা। কাপোৰৰ অকমানিকাকে কাপোৰৰ দোকান এখন খুলিম বুলি।
হ বৰ ভাল কাম কৰিছে দিয়া।
তাৰপাছত এতিয়া কৰিলো কি? ভাল ৰুমটো বেলেগে লৈ আছিলে। পৰসি লৈ চাফা কৰি লওগৌ
অ'।
যি মানে তোমাৰ নগাঁও গ'লো, নগাঁও আগৰ হ'লছেলাৰ দোকান এ চিনাকি আছিলে বাৰু।
হয়।
এদিন গৈ কথা পাতি আহিলো, তেওঁলোকে আজি মাতিছিলে। আজি গলো। গৈ পেলাই আজি মাল অলপ আনিলো। আনি পেলাই ৰহাৰ মানে চিনাকি। দোকান এখনতে থ'লো, মই এয়া চাদৰ মেখেলা পিছতে আৰু এক্সট্ৰা চাদৰ আহিছে তাত। ব্লাউজ আহিছে। এতিয়া অলপ কমাই আনিছো, পিছত কোৱা, আহিছে চব বোৱা-বোৱা চাদৰ তোমাৰ। এইবিলাক মানে এমব্ৰইডাৰী কৰাও আহিছে। তাৰ পিছত বোৱাও আহিছে। আহিছে আৰু
অ' মানে মোৰ বোৱা চাদৰ অলপ লগা হৈ আছিলে মানে দৰকাৰ হৈ আছিলে।
হেৰি বোৱা এটোৱে হাতে বোৱা ন।
অ' হাতে বোৱা হলেও হ'ব আকৌ। আজিকালি নে ননী
অ'- অ' নুনী কতন এইবিলাক আছে যে সেয়া ন।
এনেকুৱা।
দোকানখন দি লওঁ, আৰম্ভ কৰিম আহিবা।
অ' বাৰু গ'লে মই -মই আপোনাৰ লগত কণ্টেক্ট কৰিম।
এতিয়া মানে কি হৈছে, সমস্যা হৈছে কি কাটিঙৰ গোটেইখিনিতো ব্লাউজ চ্লাউজ চিলাব পৰা হোৱা নাই এতিয়ালৈকে হয়। তাকে মানে এতিয়া ভাবিছো কাপোৰ চুকি মানে। ছিলো এতিয়া বৰ্তমান ব্যস্ত হৈ গ'লো, শিকিবলে পৰা নাই এতিয়া বাৰু। তাকে এতিয়া ভাবিছো ভাল এক্সপাৰ্ট মানুহ এজনী আমাক লাগিব। বা যেতিয়া মানে তেওঁক, কাপোৰ এতিয়া নালাগে আমি দুমাহ মান এমাহ মান দোকান খন মানে চলাই লওঁ, চলাই লৈ পেলাই তেতিয়া ধৰা কি হ'ব কাপোৰ বিলাক যে নিব মানুহ বিলাকে নিলে মানে ব্লাউজ টো আমাৰ ইয়াতে চিলাবলে এটো লৈ ল'ম মানে। গম পাইছ নে অৰ্ডাৰটো লৈ ল'ম লৈ লৈ মানে মানুহ এজনী বহাই দিম মানে। তেনেকুৱা এক্সপাৰ্ট মানুহ এজনী আমাক লাগিব। তেওঁ মানে চিলোৱা সময় চিলালেৰে নিচিলালে ধৰ আমাৰ দোকানত অলপ হেল্প কৰিলে তেনেকে মানুহ এজনী আমি মানে বিচাৰিব লাগিব আৰু সেইটো আছে ব আজিকালি চবেই স এনেই না থাকে কিবা কিবি এটা কৰিয়ে থাকে হয়, অ'। তটো মানে পাম বুলি আশা এটা আছে। অ', প্ৰায় ভাগ মানুহে জানে।
মানে কিছুমান মানুহে এতিয়া কাম নাপায় ন' ঘৰত এনে শিকি কৰি থৈ দিছে তেনেকুৱা মান মানহ বিচাৰক।
তেওঁক মানে কাপোৰ চিলোৱা হেৰি হিচাপত দিন তাকে ভাবিছো আৰু ব তেওঁতো কিবা এটা পাবলৈহে আমাৰ তাত কাম কৰিব ন'। এনেইতো নকৰিব তেওঁৰ ঘৰ সংসাৰ আছে অ'। তাকেছো ধৰ এটা ব্লাউজ চিলালে এটা ব্লাউজ চালিলে কিবা এটা পাৰ্চন তেওঁ ল'ব, আৰু কিবা এটা হেৰি আমি ল'ম তেনেক কিবা এটা ৰেট কাটি ল'ম। কাৰণ মাহেকীয়াকে ৰাখিলে ভাবিছো মাহেকীয়াকে ৰাখিলে আকৌ আমাৰ অসুবিধা হ'ব নহয় আমিতো সদায় বস্তুতটো অৰ্ডাৰ নোপাওঁ।
অ', সেইটোৱে। আহ কেতিয়াবা কিছুমানে ঘৰত চিলাম বুলিও লৈ যাব পাৰে ন'। অ', চবেইটো নিদিব।
হয়ে নহয় সেইবিলাকো চিন্তা কৰিছো। কৰি মেলি আজি কাপোৰ ক'ত কি কি আনিলো কেইযোৰ আনিলো? তাকে মানে লিষ্ট খন বোলো বনাম এতিয়া ভাত পানী খাই কৰি। কেইযোৰ আনিলো, কিমান গ'ল?
মানে এইবিলাক চিলিকৰ এইবিলাক। পিছল পিছল এইবোৰ নানি পেলাই আজিকালি ওল ননী কটন মাছ
নিপিন্ধিয়ে মানুহে, অ'। ন দুটকা দিয়ে দি পেলাই ভাল বস্তু লয় হয়, ভাল বস্তু লয় সেইটোৱে। তেনেকে আনিছো আৰু আজিকালি মানুহে কি খালি পিন্ধি আৰাম পোৱাতো বিচাৰে ন'।
আৰুবাৰ আৰু সেইবিলাক আমি নিজে এতিয়া বেয়া পাইছো ন' আগতে লৈ লৈ এতিয়া পেলাই থৈ দিছো। কিন্তু মানে যদি এনেকা সূতাৰ হয়, পিছত পুৰণা হ'লে আমি ঘৰত
ৰ দৰি হব গ কি সেইবিলাকতো ঘৰত ব্যৱহাৰ কৰিব নোৱাৰি হয়নে নহয় উ', ভাল বস্তু আনিব লাগে অ'। ভালকে পিন্ধিব পৰা যে। স তাকে সেইটোকে হৰিব আজি সেইটো কৰি লৈবা। আকৌ লাগিছে, হ চোৱলি সেইটো আহ এতিয়া ভাবিছো দোকানী বিলাকৰ লাভ বহুত হয় গম পাইছা। এতিয়া এখন এখন চাদৰ আমি ছিক্সটি ফাইভ কম যিটো তাৰমাৰ দেৰশ টকীয়া চাদৰটো হয় সেইটো আনিছো মানে কিছুমানে কমলামী চাদৰ বিছি নাই নাই অ' সীষ্টিফাইভ সেৱেণ্টি
ময়ো মাজতে অলপ কাপোৰ আনিছিলো আনি বেচিছিলো মানে, শেয়াই মই গম পাওঁ আৰু কাপোৰৰ দাম দৰ বিলাক
তাৰপিছত আকৌ তোমাৰ য'ত, নেকি তোমাৰ চাৰে তিনিশ চাৰিশ টকাৰ কাপোৰ বিলাক আমি আহিছো ওৱান টুৱেণ্টি ওৱান থাৰ্টি এনেকে এনেকে আনিছো বহুত লাভ হয় এইটো সেই কৰৰহ মানে ডাল অ' লাভ হব সেইটো কাপোৰ বিলাকৰ দাফতটো বেছি হয় গম পাইছা কানি কাপোৰ লাভ বেছি সিহতৰ ছশ সাতশ হাজাৰ টকালৈকে লাভ থাকে।
নাথাকে মানে এতিয়া কিছুমান কাপোৰ এতিয়া, ক অ' মানুহে দেখি ধৰক ভাল পালে ভাল পালে কিন্তু আপুনি এতিয়া যিমান দাম কয় আপুনি সিমান সিমান খিনি কিমান দু কমাব হয়নে মানুহে ইমান হেৰি কৰি থাকিব নকমাইতো আজিকালি মানুহে
নামাৰে হয় মানে কি জাননা কাপোৰ মানুহে আজিকালি চিনিয়ে নোপোৱা হ'ল।
চিনি নাপায় মানে একে একে ডিজাইনৰ কেইবাটাও কোৱালিটি থাকে। সেইক আছিল অ' এতিয়া মানে ভালকে ভালকে বুজি পোৱা মানুহেহে বুজি পায়।
সেইটোৱে বুজি নাপায় আমিয়ে নাপাওঁ এতিয়া আমি ইমান, আপু কিনিলেও আপ এক
ভমি একি বহুত মই বহুত অ' বহুত লোকচান হৈছে আগতে মৰ তেনেকে মানে মই বুজি নাপাওঁ ন কেনেকুৱা কিমান দাম কিন্তু পিছত কোনোবাই যদি আনে মোৰ পিছত তেতিয়া অ' মই চোন ইমান
অ' অ' অ' সেই তেতিয়াহে অনুভৱটো হয় হয়নে এয়া অনুভৱটো হয় তাকে মানে চাওঁ ব কি হব পাও ভাবিছো তেওঁ, এতিয়া মানুহজনক আমি তেনেকে মানুহজনীক ৰাখি লব লাগিব আৰু এ অহা যোৱা কৰিব লাগিব আমাৰ ইয়াৰ পৰা এতিয়া ৰহালৈ তোমাৰ প্ৰায় সাত আঠ কিলোমিটাৰে হয় ধৰা এইপিনেও এটা খৰচ এটা আছে তাকে মোটামুটি বাৰু চাওচোন বাৰু
অ' এনেই ঘৰৰ স্কুটি বাইক থাকিলে বাৰু কথা নাই, যোৱা কৰিবলৈ সুবিধা হয়।
এনে থ সেই দিনটো এনেই থকা যায়। হৈ গৈ তোমাৰ আপ ডাউন ধৰা তোমাৰ এশ টকা লাগিবই যাওঁতে ত্ৰিশ টকা আহোতে ত্ৰিশ টকা ষাঠি টকা তুমি চাহ তাহ কিবা এন খালে এশ টকা হয় আৰু তুমি লগ জনী ৰাখিলা টাইক খুৱাব লাগিব সেইটোৱে সে ডেইলি খৰচটো কৰি মেলি মানাহে খৰচ কৰি কেনেকে, কি কৰে নাজানো আৰু উ চাই লওঁ টাউনৰ অ' অ' খালৈ নাথাকো আষাৰৰ লষ্ট চতে চাগে আমি অকমান হেৰি কৰিম, দোকান আমি অপেনিং কৰে নে মাতিম চাগে আহিবা নহলে এপাক,
বাৰু হ'ব যাম চাগে, আৰু হেৰি এতিয়াতটো আজিকালি চচিয়েল মিডিয়া হৱা পৰা বহুত বেছি ভাল হল। ন মানে অ' তাত অ' মানে, সি আপুনি অনলাইন অৰ্ডাৰো ল'ব পাৰে
যাব পাৰো কি হয় বাৰু, দি থাকিলে অ নতুন নতুন নতুন নতুন আহি থাকিলে তেনেকে উম
সেইখিনি আপুনি দিব পাৰে, শ্বেয়াৰ কৰিব পাৰে।
পাৰে।
তেতিয়া সেইফালৰ পৰাও মানে মানুহে দেখি পেলাই যাব। এনেইনো কি আও আমি আমি এতিয়া ধৰক সেইফালে যোৱা নহয় কিন্তু আপোনাৰ লগত মই চিনাকি যদি মোবাইলতে বা দেখা পাওঁ ন তেতিয়াতো অ সেই বাজনী এনেকুৱা বস্তু আনিছে, এদিন গৈ লৈ আহিব লাগিব তেনেকুৱা আৰু।
সেইটোৱে এই আজিকালি চিষ্টেমটো সেইটোৱে হৈছে আৰু। নে ভালেই হৈছে আৰু ন। লাভ হয় হয়।
পাৰিলে ভিডিঅ'-চিডিঅ' কৰি দিব, দেখাব। ফেচবুক, ইউটিউবত দিলেটো আজিকালি তেনেকেই চলি থকা নাই জানো?
মুঠতে কিবা এটা কৰিব লাগে তুমি, মানুহ ব্যস্ত থাকিব লাগে বাছ কিবা এটা ইনকাম কৰিব লাগে সেইটোৱে কথা। হয়নে নহয়? অ আজিকালি তুমি উ মাহী, পেহী কাৰোবাৰ ঘৰত ফুৰিবলৈ যোৱাও মানে সময় নাইকিয়া হ'ল কাৰো আগতে মানুহে কি কৰে এ এসপ্তাহ, দচ দিন, এমাহ ফুৰিবলৈ যায় হয়নে? আজিকালি ফুৰা-চকাটো নাইকিয়া হ'ল, খৰচো নাছিলে হয় অহ।
এতিয়া মানে কি আমি দেখাক দেখি নহয় জানো এই মানে বেলেগে কৰিছে অ আমি আমিও কৰিব নোৱাৰিম নে এনেকুৱা
অ সেইটোৱে।
তাতে মানে আজিকালি ফেচবুকত ফেচবুকৰ আৰু এনেকেই দেখি দেখি মানে মানুহবিলাক আৰু বেছি হেৰি হৈ গৈছে। হয় এনেকুৱা কৰিব পাৰে মইয়ো কৰিম তেনেকুৱা। অ এতিয়াতো মানুহৰ লগত অৰিজিনেল একো নাই চব চুলি চুলিও অৰিজিনেল নাই, চেলাউৰি, চকু নাক
তোমাৰ একো নাই হয় একো নাই।
একো নাই চব আমি দেখাক দেখিয়ে কৰি থকা থকা নাই জানো? সেইকাৰণে খৰচো বেছি আগৰ দিনৰ মানুহে পাৰ্লাৰলৈ নাযায়। আজিকালি পাৰ্লাৰ নোযোৱাকে নচলেই। তেনেকুৱা তেনেকুৱা নিচিনা কথা।
বাৰু ঠিকে আছে দিয়া তুমি শু, মই এইখন উলিয়ালাই হিচাপ-নিকাচ কৰো মোৰ ভা ভাগৰ লাগিছে সোনকালে শুব লাগিব, উম ঠিক আছে দিয়া।